হেল্ল' অ কি কৰি আছা?
এ এনে তুমি।
মইয়ো এ এনেই আছো। ভাত পানী খালা?
এই খাম হে।
অ।
হা।
তাপা আ
মাতটো ভাঙি ভাঙি আহিছে।
বাকী কেনেকুৱা।
মাত টো ভাগি ভাগি আহিছে।
খবৰ খাতি কেনেকুৱা সুধিছো?
ভাল ভাল তোমাৰ।
উম ভালেই।
ঘৰত চবৰে ভাল।
অ ভালে ভালে তোমালোকৰ।
অ ভাল ভাল।
অ কলেজ গৈ আছা।
অ গৈ আছো।
অ। উম তাৰপা। ক'তো ফুৰাৰ প্লেনিং কৰা নাই নেকি গৰম বন্ধত।
কৰিছো কৰিছো। লগৰ বিলাকৰ লগত এই ডিমাপুৰ যাম বুলি ভাবিছো।
অ।
তুমি।
মই কৰা নাই বাৰু এতিয়ালৈকে এনেই ডিমাপুৰত মানে জেগাবিলাক কেনেকুৱা বা।
ভালেই যাবা নি
অ পাৰি বাৰু?
অ টাৱাং বমদিলাও যাব পাৰিম
উম উম
বাকী তোমাৰ বাজেটটো কিমান সেইটো কৰি দিয়া মই মানে মিলাই দিব পাৰিম ন
অ এনেই তোমালোকে কিমানৰ কৰিছা বা
পাৰ পাৰ্চন ফিফটিন কে কে লৈ আছো
অ এনেই কিমানজন মান যাবা
আমি এতিয়া সাতজন আছো
অ গাৰ্লছো আছেনে?
অ দুজনী ছোৱালী আছে আৰু বাকী লৰা চব যাবা নেকি
উম তাকেই মই সুধি কৰি লওঁ
অ সুধিলোৱা বাৰু ঘৰৰ পাৰ্মিচনটো মেইন ন
অ তুমি যে সিদিনাখন উম এই দেউতাই গাহৰি আনিছিল আমাৰ ইয়াতে আজি মাৰ্কেট আছে যে
অ
উ তাকে নাই নাই
অ তুমি কিবা কৈ আছা নেকি তুমি যে সিদিনাখন কিবা
অ জানো মই পাহৰিছো কোৱাচোন
তুমিয়ে কৈ আছিলা আধা কলা
অ কি বা কৈছিলো মই এতিয়া পাহৰি থাকিলো নহয় এ তাৰ পৰা তুমি যে সেইদিনাখন অ হ তুমি যে সিদিনাখন কৈছিলা কিবা বিজনেছ এটা ষ্টাৰ্ট কৰিম বুলি কৰিলা নে কি?
নাই নাই। এ একজাম চেকজাম খিনি শেষ হৈ লওঁক একজাম চেকজাম খিনি শেষ হৈল তাৰপিছত ষ্টাৰ্টটো দিম আৰু
অ অ এনেই কিহৰ ওপৰত হেৰি কৰিম বুলি কৈছিলা
কাপোৰ
অ অ কেনেকুৱা কেনেকুৱা ধৰণৰ গাৰ্লছ বইজ
এয়া চব
গাৰ্লছ বইজ চবৰে
অ হয় নেকি
উম বাকী মডেলিং চডেলিং কৰা নেকি
নাই নাই নকৰো
অ মানে আমাৰ ইয়াতে চ 'এটা আছে এই কেইদিনতে
হয় নেকি
অ
এ মোৰ লগ
অ
দুজনী মানে কৰে বাৰু।
অ
মানে তুমি কৰা নেকি
নাই মই খালি অ
অ এই তুমি কৰা নেকি মডেলিং
নাই নাই মই চাবহে যাওঁ হেল্ল
অ
প
অ অ তাপা এনেই তোমালোকৰ ঘৰত কোন কোন আছে?
মা দেউতা, মই, খুৰা, ককা
অ অ
তোমাৰ?
অ এই মা মই ভণ্টিহঁত আছে আৰু।
অ
অ উ
ত বাকী ৰাতিলে কি প্লেন?
কি কৈছা?
ৰাতিলে খাদ্য কি?
অ সেইটোতো ৰাতিহে হব আৰু ন এতিয়া এ দুপৰীয়াৰ টো হেৰি কৰিছো হে।
অ গাহৰিটো কি দি খালা?
উম বাঁহৰ গাজেদি
বাঁহৰ গাজে দি সেইটো সেটো এক পিচ হৈছে চাগে
কি কৈছা?
এক পিচ হৈছে চাগে তেজটো।
উম উম
পুৰা আৰু উম
অ অ
কচু গাহৰি খাইছানে নাই?
নাই খোৱা নাই কিয় তোমালোক তোমালোকৰ ফালে খাই নেকি?
অ কচু তিল চব দি
হয় নেকি নাই নাই আমি নাখাওঁ তেনেকে।
অ
অহ, কি এই তোমালোকে কিবা এই কিবা লেতা বুলি কৈ যে সেইটো খোৱা নে নাই?
লেটা? লেটা মানে কিবা?
এই যে এৰি পলো।
হা?
পলু - পলু।
অহ, পলো।
অহ
অহ, খাওঁ - খাওঁ।
অ, হয় নেকি এনেই লাগে তে যদি কন্টেক কৰিব পা মানে আমি পঢ়ো যে।
হয় নেকি?
অ',
অহ কম দিয়া।
অ',
আমাৰ ইতিয়া ফেষ্টিভেল -চেষ্টিভেল হৈ থাকে ন'তাতেই খোৱা যায় আৰু।
অহ, হয় নেকি? তাৰমানে ঘৰতে অহ, তোমাক তোমাকো মানে তুমি কাপোৰৰ বিজনেচ ষ্টাৰ্ট কৰিম বুলি কৈছা ন'আমাৰ মানে মাহত তে সৰিহতে ধুনীয়া মানে তাত গ আছিলে ঘৰতে তাত ধাহ বোৱা কাপোৰ হেৰি কৰে তো লাগে যদি কব পাৰা
অ', ভালেই হ'ব ন' তোমাক কন্টেক্ট কৰি দিম আৰু। তুমি কি কৰিম বুলি ভাবিছা আৰু কিহৰ বিজনেচ? বা জব চব কিবা?
কলেজ টোতো মানে আৰু এবছৰ আছে, সেইটো খতম কৰি লোৱাৰ পিছতহে কিবা এটা ভাবিম আৰু। তুম - মি তুমি এনেই কিমানত পঢ়ি আছা?
মই এবাৰ ফাষ্ট চেম।
অহ, হয় নেকি?
উম
তুমি?
উম, মই কৈছোৱে মোৰ কলেজৰ এইবাৰ লাষ্ট ইয়েৰ হ'ব আৰু।
অহ
উম। তাৰাপা মানে মই সেই ইউটিউবত চেনেল এটা খুলিম বুলি ভাবছো চাবক্ৰাইব কৰি দিবা আৰু দেই। তোমাৰ লগৰ বোৰকো কৈ দিবা।
অ', কৰি দিম-কৰি দিম চিন্তা নকৰিবা।
অহ - অহ লাইক লাইক চাইক কমেণ্ট দি দিবা আৰু শ্বেয়াৰো কৰি দিবা পাৰিলে।
অ', তুমি মোক কৈ দিবা নামটো? কি মানে কি ইউটিউবত কি ভিডিঅ' এৰিম বুলি ভাবিছা? এ ব্লগিং, চেলেঞ্জ কেনেকোৱা টাইপৰ?
উম, মানে ৰেচিপিৰ ভিডিঅ' দিম বুলি ভাবিছো।
চেলেঞ্জ ভিডিঅ?
উম-হম। সেনেকোৱাই বুলি ভাবিব পাৰা আৰু।
অ, মোৰ লগৰ এটাও কৰি আছে বাৰু এতিয়া।
অ। এনেই তুমি মানে, অ কোৱাচোন কোৱা?
তাৰ মানে মই ভিডিঅ' বনাই দিওঁ ন? এডিটাৰ মই।
অ, হয় নেকি? মোকো কেতিয়াবা কেতিয়াবা কৰি দিবা। অ, অ উম।
তোমাৰ পিছে ফেভৰেট চাবজেক্ট কি?
উম, আছামিজ যিহেতু মই মানে আছামিজ। নিজৰ লাগে ন, উম।
অ, অ, অ। ভালেই তেতিয়া হ'লে।
কি কৈছা?
ভালেই তেতিয়াহলে
হেল্ল'
হেল্ল'
অ অ, এনেই তুমি তুমি কিহত ললা মেজৰ-চেজৰ হেল্ল' হেল্ল' হয় নেকি, অ তুমি মানে ইংলিছ পুৰা পাৰা চাগে ন।
ইংলিছ মিডিয়ামতে পঢ়া আৰু
অ, হয় নেকি?
উমহ আ ষ্ট্ৰীম কি লবা?
কি কৈছা
ষ্ট্ৰীম ষ্ট্ৰীম
আৰ্টচৰ তুমি আ তোমাৰ
মোৰ আৰ্টচে।
হেল্ল'
হেল্ল'
অ, তোমাৰ কি বা?
গেছ কৰাচোন মোৰ কি হ'ব পাৰে?
উম উ মই কেনেকে জানিম বাৰু হাহ
ন কৰা তুমি ভাবা আলপ।
কমাৰ্চৰ হ'ব চাগে
নহয় নহয় ঠাক
উম কিহত বা চাইন্স অ হয় নেকি ঠিকেই আছে দিয়া।
আৰু
অ অ, দিয়া হ'ব দিয়া ন কালি কথা পাতি
অহ, ঠিক আছে দিয়া।
ঝিঝি ঝিঝি হেল্ল'